হেল্ল'! হেল্ল'! নম-নমস্কাৰ। আপুনি ব্যস্ত আছে নেকি?
নাই, নাই, নাই মই বৰ্তমান আজৰি আছোঁ, ক'ব পাৰে আপুনি।
হয়, আপোনাৰ বহুমূলীয়া সময়ৰ অকনমান মই বিচাৰিছিলোঁ। আপুনি যদি ব্যস্ত নাই অ', আপোনাক মই আপোনাক মই আপোনাৰ দৈনন্দিন জীৱনৰ বিষয়ে কিছুমান কথা সুধিব বিচাৰোঁ, আপুনি জনাবলৈ ইচ্ছুক হয়নে?
হয়, বাৰু মই যিখিনি ক'ব পাৰোঁ, মই সেইখিনি ক'ম বাৰু।
হয়, আপুনি এ, তেত তেতিয়াহ'লে কওঁকচোন আপোনাৰ দৈনিন্দিন জীৱনতোনো আপুনি কেনেদৰে পাৰ কৰে দিনটোত?
হয়, বাৰু মই এতিয়া দৈনন্দিন জীৱন পাৰোঁ, প্ৰথমতে ৰাতিপুৱা ধৰ পাঁচ বজাত মই উঠোঁ সদায় ৰাতিপুৱা। যদি মোৰ শৰীৰ ভাল থাকে, বা মন ভাল থাকে মই ৰাতিপুৱা পাঁচ বজাত উ উঠোঁ, উঠি প্ৰথমতে মই সূৰ্য প্ৰণাম কৰি লওঁ। প্ৰণাম কৰি লোৱাৰ পিছত ধৰক মই অলপ ঘৰতে খোজকাঢ়োঁ। বা কেতিয়াবা সময় পালে মই বাহিৰলৈ ওলাই যাওঁ, বাকী তাৰ ন কৰোঁ, যোগাসন অকনমান দেৰিকে কৰোঁ, ফাৰ্ষ্ট টাইম অকনমান খোজকাঢ়ি লওঁ, খোজকাঢ়ি লৈ ধৰক খোজ-অ', দচ, পোন্ধৰ মিনিট মই খোজকাঢ়ি লোৱাৰ পিছত মই অ', ঘৰুৱা যিখিনি মই আ, কৰ্তব্য কৰিবলগীয়া কাম আছে সেইখিনি মই আগতে কৰি লওঁ। তাৰপিছত উম, ধৰক মই গা পা ধুই, চাফ চিকুণ হৈ মই অলপ য়োগা কৰোঁ।
হয় হয়।
সেনেকে
এ-এনেদৰে আপুনি ৰাতিপুৱাৰ সময়খিনি পাৰ কৰে। আপুনি ইমান সোনকালে উঠে পাঁচ বজাতে উঠে, আপুনি এই পাঁচ বজাত যে উঠে সোনকালে উঠাৰ কিবা উপকাৰিতা থকা বুলি ভাবে নেকি? দিনটো ৰাতিপুৱা সোনকালে উঠি আৰম্ভ
হয় অ', ৰাতিপুৱা যিমানে সোনকালে উঠিব পাৰো টো-টোপনি পৰা উঠিব পাৰো, মই সিমানে নিজৰ শৰীৰটো ভালে থাকে বুলি ভাবো, আমি মানে নে এলেহুৱা ভাৱটো আঁতৰ হয় বুলি ভাবো ধৰ কামৰ প্ৰতি স্পৃহাটো বাঢ়ে বুলি মই ভাবো হয় কেতিয়াবা মোৰো দেৰি হয় সাত আঠ বাজে মোৰ কেতিয়াবা যদি গা অসুখ থাকে নহ'লে বা মই টোপনি যদি মোৰ ফিল আপ নহয় তেতিয়াবা দেৰি হয় কিন্তু প্ৰায় মই উঠিবলৈ চেষ্টা কৰো বাৰু
হয়, আপোনাৰ ৰাতিপুৱা উঠাতটো এটা ভাল অভ্যাস আৰু লগতে আপুনি যে ক'লে আপুনি সূৰ্য প্ৰাম যোগাসন কৰে এই যোগাসনত কৰাৰ পৰা আপোনাৰ এ কেনেকুৱা অনুভৱ শৰীৰ মন কিবা ভাল লাগে নে কিবা ভাল অনুভৱ কৰে নে আপুনি
হয়, হয়, হয় যোগাসন কৰিলে এ প্ৰথম অৱস্থাত মোক ক'বলৈ গ'লে মোৰ শৰীৰতটো মোৰ ভালে যায় ধৰক কিছুমান মোৰ যদি বিষ হয় থাকে মই বিষৰ বাবে যদি কিছুমান এই য়োগা কৰো হয় তাৰ লগত ত যদি মোৰ কি হজম শক্তি যদি মোৰ কমি থাকে হজম শক্তিবোৰ মোৰ অকমান বাঢ়ে লগতে ধৰক কামৰ প্ৰতি স্পৃহাটো বাঢ়ে মনটো মোৰ মানে আনন্দিত বা পবিত্ৰ হোৱা যেন লাগে মানে গেছ আদিৰ পৰা বহুত নিৰাময় পোৱা যেন পাম মই সিমান বেছি হয় সিমান বেছি মই যোগাসনৰ বিষয়ে নাজানোঁ
হয়, হয় তথাপিও আপোনাৰ এটা ভাল অভ্যাস যোগখন আমাৰ শৰীৰ মন সকলোবোৰ ভালে ৰাখে অ', মানে আপুনি যে আৰু ক'লে যে আপোনাৰ আৰু কেতিয়াবা মানে কাম উঠাত দেৰি হয় সেই দেৰি হোৱাত উঠাৰ ফলত আপোনাৰ কিবা অপকাৰ হৈছে ন আপোনাৰ কাম বোৰ হয়তো ৰৈ গৈছে নেকি কাম বোৰ পিছুৱাই গৈছে তেনেক
হয়, হয়, হয় কিছুমান কাম কৰিবলগীয়া কাম সমৰ দেৰি হৈ যায় বা পিছদিনাখনলৈকে থবলগীয়া হৈ যায় তে তাৰ ধৰ অলপ মই অ', মান দুদিন মানৰ কাৰণে অলপ খ খেলেৰ সৃষ্টি হয় তাৰ পিছত মই আকৌ মিলাই লওঁ বাৰু কাৰণ কামত দেৰি হোৱাৰ লগে লগে
মানে আ আমি মানে আমাৰ কামবোৰ যে পিছুৱাই থওঁ সেই পিছুৱাই মানে অ অভ্যাসটো আমি দূ নিজে, নিজে কৰিব পাৰো নহয়
হয়, হয়, হয় পিছৰাই থলৰ পিছুৱাই থলে বহুতো মানে বেয়া অভ্যয়াসে বুলি ক'ব লাগিব পিছুৱাই মানে কি আজি কৰিম কালি কৰিম বুলি কোৱা পিছত কৰিম বুলি কোৱা কামটো কেতিয়াবা নহয়গে
কেতিয়াবা নহয়গে হয় সেইটো অভ্যাস মানে আমি দূৰ কৰিব লাগে ন যেনেকে
হয় মানে সময়ৰ হল সময়তে মাৰিব লাগে ধৰক সময়ৰ কাম সময়ত যদি নকৰো পিছলৈকে যদি থৈ কিছুমান তাৰ মানে এতিয়া কথাত কথাতে নাচছে সময় সময়ত নামাৰিলে সৰু কহুৰ মাংস খোৱাও টানো ঠিক তেনে অ', সেনেকুৱা কথা আমাৰ দৈনন্দিন জীৱনতে সেনেকুৱা কাম বিলাক যদি আমি পেলাই থৈ দিওঁ কিছুমান কাম পিছলৈকে কৰো কৰো বুলি যদি ভাবি থৈ দিওঁ তেতিয়া হয় তটো কিছুমান হয়গে দেৰি হয় কিছুমান নহয়ও পিছত আমি কি ভুগিবলগীয়া হয় কিছুমান ভুগিবলগীয়া হয় ধৰক এতিয়া অ', এজন ল'ৰা বা এজন ছোৱালী অ', হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে পঢ়িব লাগে এ দশম শ্ৰেণীত পঢ়ে সেই সময়খিনি যিখিনি অধ্যয়ন কৰিব লাগ বা য যিখিনি মনোযোগেৰে সদ ব্যৱহাৰ কৰিব লাগে সেইখিনি যদি তেওঁ নকৰে পঢ়া টেবুলত বহি স যদি তেওঁ ধৰ পাল মাৰি থাকে বা বেলেগ কামত এ ধৰক উ সামাজিক মাধ্যমত পাৰ কৰে বা বেলেগ কাৰোবাৰ লগত বন্ধুত্বৰ লগত পাৰ কৰে তেতিয়া সেই সময় সিহঁতে বুজি নাপায় কিন্তু যেতিয়া সিহঁতৰ পৰীক্ষাটো শেষ
সামাজিক মাধ্যমত ৰ কথা কৱোই এটা কথা মনত পৰিল ত মানে বেছিভাগ মহিলাই হওক বা পুৰুষেই হওঁক দিনটো মানে দৈনন্দিন জীৱনত আমাৰ লাগতিয়াল কামখিনি কৰাৰ উপৰিও সামাজিক মাধ্যমত বেছ বেছি সময় দিয়ে এই এইটোই মানে আমাৰ জীৱনত পিছ পৰি যোৱাত কিবা প্ৰভাৱ পেলাই নেকি?
হয় অ সামাজিক মাধ্যমত অ বেছ বেছিভাগ সময় দিয়াৰ ক্ষেত্ৰত মই এক প্ৰকাৰে ক'ব গলে অ উম মানে কি পিছুৱাই নিয়াতো হেৰি কৰে, তোমাৰ প্ৰভাৱ পেলাই লগতে আগুৱাই নিয়াত পেলৰ তাৰো গুণ আছে, ধৰক পিছুৱাই নিয়ে যদি অ পিছুৱাই নিয়াটো আগত কমা আপুনি পিছ ছোৱাই নিয়াৰ কথাটো কলে যে এইটো, ধৰক অ সময় দিব লাগিছিল এক ঘন্টা তাতে যদি আপুনি পাঁচ ঘণ্টা সময় দিয়ে চাৰি ঘন্টাটো আমাৰ অথলে গল নহয়, হয়৷ হয়, আমাক সামাজিক মাধ্যমো লাগে৷ কিহৰ কাৰণে লাগে নজনা বস্তু জনাৰ বাবে বা সংযোগৰ কাৰণে লাগে বা কিছুমান মনোৰঞ্জনৰ কাৰণেও কেতিয়াবা লাগে৷ মনোৰঞ্জনৰ কাৰণেও লাগে কেতিয়া হয় মনোৰঞ্জনৰ কাৰণেও কেতিয়াবা লাগে হয় তাৰোপ ৰিও যদি আপুনি যদি বাকী কৰিবলগীয়া কাম খিনি যদি পেলাই থয়, হয়
বিচাৰে
এ হয়৷ আপুনি অলপ আগতে মোক নুসুধিলে জানো যে কাম বোৰ পিছুৱাই থলে কিবা হয় নেকি? ঠিক তেনেকুৱা সেয়ে এটা পৰিণতি হয় গৈ।
হয়-হয় অ, বা আৰু আপোনাক মই আৰু এটা কথা সুধিব পাৰো ধৰি লওক মানে এগৰাকী ব্যক্তি সমাজিক মাধ্যমত মানে বহুত বেছি আসক্তি আহি গৈছে মানে বেছি সময় দিয়ে সেই ব্যক্তিগৰাকী মানে কেনেদৰে মানে সেই আসক্তিটোৰ পৰা বাচিব পাৰে কিবা উপায় আছে নেকি তাৰ বাবে আপোনাৰ হাতত?
হয় এতিয়া উপায় মানে মই এতিয়া কব গ'লে এতিয়াতো মই সেইভাৱে মোৰ কোনো দক্ষ নহয় মই মানে মই মনৰ পৰা যিটো ভাবিছোঁ বা মোৰ যিটো বে ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ তাৰপৰা ক'ব গ'লে এটা শিশুৰ কথাটোই কওঁ কিছুমান শিশু আছে অ, হাতত মোবাইল ফোন টো নিদিলে খাদ্য নাখায়।
খাদ্য নাখায় হয়, সেইটোতো বৰ্তমান প্ৰায় শিশুৰ লগতে মানে চুলি অ', অ', চলিয়েই আহিছে এইটো হৈ আছে বৰ্তমান সময়ত
এই অভ্যাসটো এক্সুৱেলি শিশু জনৰ নহয় মাক-দেউতাকৰ সিহঁত ত' গাৰ মানে অভিভাৱকৰ দখ হয় সেই ল'ৰাটোই ভাত নাখাওঁ বুলি কৈছে হাতত মোবাইল ফোনটো কিয় তুলি দিব লাগে? এ নালাগে নহয় বেলেগো কিবা এটা হেৰি কৰিব পাৰে হয়। আহ আহ, আমিওতো তেনেকে দিন পাৰ কৰিছো আমাৰ-আমাৰ সময়ততো মোবাইল ফোনটো নাছিলে তেতিয়া আমাক মা-দেউতাই তো আমাকতো সেনেকে মোবাইল ফোন নিদিয়াকে বা মোবাইল ফোন নোহোৱাকে আমাক ডাঙৰ দীঘল কৰিলে। এতিয়া সিহতক কিয় লাগে মোবাইল ফোনটো এতিয়া মোবাইল ফোনটো নিদিয়াকে আমি হেৰি কৰিব পাৰে হয়তো সিহঁতক নিচুকাই খুৱাওক, মৰমেৰে খুৱাওক কিবা খেলি-খেলি-খেলি শুৱক হয়তো কাৰোবাৰ যদি ঘৰ অ, হয়। সিহঁতে যেনেকে খাব বিচাৰছে অলপমান সিহঁত হেৰি হয় শিশু মন আকোৰগোঁজ বা মৰম বি
যেনেদৰে মোবাইল টোই আকৰ্ষণ কৰিছে তেনেদৰে মানে আমি মানুহেও তেওঁলোকক কিবা কিবি প্ৰকাৰে
হয় হয় হয় সেইটো আমি সেই সেই সেইখিনি কাৰ্যকলাপ আমি নিজেও কৰিব লাগিব আমি কৰিব এক্সুৱেলি সেইটো সিহঁতে ক লৈ চাগে অভিভাৱকৰ পৰা অভিভাৱক বিলাকে কেনেকুৱা থাকে নাথাকে শিশুটিক খেলিব দিব তেওঁলোকে মোবাইল ফোন টো ব্যৱহাৰ কৰি থাকিব এতিয়া শিশুটোৰ সেই মোবাইল ফোনটোৰ দিখে চকুতো যাব৷
চকুতো যাব আৰু শিশু এটাৰ কথা কৈ থাকোতে মই এ কব বিচাৰো শিশু এটাই হওক বা মানে প্ৰাপ্ত বয়স্ক এজনে হওক মানে আমি আমাৰ মোবাইল চাওঁ দিনটোত, বিভিন্ন ধৰণৰ কাম কাজ কৰি থাকো। তাৰ মাজত আমি টোপনিও মাৰিব লাগিব৷ আমাৰ এই টোপনি মানে টোপনি মৰাৰ আমাৰ সময় কিমান মান সময় আমি টোপনি মাৰিব লাগে? কিমান মান সময় টোপনি মাৰিলে আমি নিজকে সুস্থ কৰি ৰাখিব পাৰো?
হয়, এতিয়া-এতিয়া মই নিজৰ কথাই কওঁ, মই যদি মই সুস্থ ব্ৰেইন টোপনিৰ ক্ষেত্ৰতোতে টোপনি মৰাৰ লগে লগে ব্ৰেইনটো সুস্থ হৈ যায়, শৰীৰটো সুস্থ হৈ যায়। ভাগৰ পৰা আঁতৰি যায় নহয় জানো? সেইখিনি সুস্থতা ল'ব লাগিলে মই ধৰক মোৰ দিনটোৰ ভিতৰত বা দিন ৰাতিৰ ভিতৰত ছয় ঘন্টা সময় যদি মই শুব পাৰো বা খুব বেছি সাত ঘণ্টা আৰু।
সেইখিনি সময় শুলে আমি মানে, আমাৰ দেহটো সুস্থ কৰি ৰাখিব পাৰো। হয়, হয়, আপুনি ইমান ধুনীয়াকৈ দিছে মোৰ খুব ভাল লাগিছে আৰু যিহেতু আমি দৈনন্দিন জীৱনৰ কথা পাতি আছিলো ন মই আপোনাক ইয়াৰ লগতে তাৰো কথা সুধিব বিচাৰো যে আমি দৈনন্দিন জীৱনত যে কামবোৰ কৰো, আমাৰ কামবোৰ খুব ধুনায়াকৈ মানে সুচাৰুৰূপে যদি আমি কৰিব লাগে মানে, তেতিয়া আমাক কিবা ৰুটিনৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে? ৰুটিন এখনৰ এটা, এখন সঠিক ৰুটিন।
সঠিক ৰুটিন, লাগে বুলিও নকওঁ, নালাগে বুলিও নকওঁ। হয়, ৰুটিন-ৰুটিন মানে দিন লিপি বুলিও কওঁ বাৰু। দিললিপিৰ কথা আহি পৰে কাৰণ, যদি আমি ধৰ উ, ৰাতিপুৱা উঠ উঠিয়ে কোনটো কাম আগত কৰিব লাগে, কোনটো পাছত কৰিব লাগে, সেই কিন্তু আগৰ দিনাখনে যদি থিৰাং কৰিম নল‌ও, তেতিয়াহলে পিছ, হয়, তেতিয়া য খেলি মেলি হৈ যায়, বা উঠাত যদি দেৰি হৈ যায় তেতিয়া আৰু খেলি মেলি হৈ যায় সেইকাৰণে আ পিছদিনাখনৰ কামটো আগৰদিনাখনে যদি যেতিয়া আমি ৰুটিনৰ দৰে আমি যদি ঠিক কৰি ল‌ও, তেতিয়া উঠাৰ পিছতে সেই কাম খিনি কৰাৰ বাবে সুবিধা
আমাৰ সময়বোৰ মিলি আহে ন?
সময়বোৰ মিলি আহে লগতে মানে খাম খেলৰ সৃষ্টি নহয়। যদি আকস্মিক একো অঘটন নহয় আৰু। হয়, যদি আৰু কিবা আকস্মিকভাৱে কিবা অঘটন ঘটে, সেইটো আৰু ক'বলগীয়া বেলেগ হৈ যায়। কথাটো বেলেগ হৈ যায়, অ', স্বাভাৱিক জি- জীৱনৰ ক্ষেত্ৰত লাগে বুলি ভাবো মই দিনলিপিখন বা ৰুটিনৰ প্ৰয়োজন বুলি মই ভাবো।
হয় ৰুটিন এখনৰ প্ৰয়োজন আছে ন আপোনাৰ বাবে। অ', আৰু এটা হয় হয়, মনত থাকি মনতে আমি এখন ৰুটিন বনাই লব লাগে।
হয় হয়।
হয়, আমি যদিও মানে কেতিয়াবা বহী আহ বা কলম ব্যৱহাৰ নকৰো, আমি মনত আগদিনাতে আমি এখ ৰুটিন বনাই ল'লে আমাৰ কামবোৰ নিয়াৰিকৈ চলি যায়। হয়, আৰু সময়ৰ কথা কওঁতে মোৰ মনত পৰিল, এ আমাৰ ছাত্ৰ ছা সকলে সময়ৰ সদ ব্যৱহাৰ কৰাটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰে, সদ ব্যৱহাৰ কৰিব লাগে কেনেদৰে কৰিব লাগে সদ ব্যৱহাৰ।
হয় হয়, লাগে হয়, ছাত্ৰ ছাত শিক বাদে সেইটো শিশুতো সেইটো নাজানে, সিহঁতৰ অ', ধৰক সিহত ধৰক বিবেকতটো সিহঁতৰ হেৰি নহয়, পৰিণত নহয়, শিশুৰ বাদে যিবোৰ শৈশৱো পাইছে এ, বা কিশোৰ হৈছে বা কিশোৰী হৈছে, সিহঁতৰ পৰা আদি কৰি সকলো সময়ৰ কাম সময়ত সদ ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবো। কাৰণ ছাত্ৰ ছা ছাত্ৰীসকলে যদি সময়ৰ, সৰ সময়ত নামাৰে বা এ শ্ৰেণীৰ বস্তু শ্ৰেণীতে নপঢ়ে ও ওপৰ শ্ৰেণীত পোৱাৰ লগে লগে সিহঁতৰ বজা বাঢ়ি যায় বা বজা বাঢ়ি যায়। প্ৰথম শ্ৰণীৰ ছাত্ৰ জনে যদি প্ৰথম শ্ৰেণীতে যদি সেই যিখিনি অ নেওতাৰ ভাগ খিনি যদি মুখস্ত কৰি নলয়। দ্বিতীয় শ্ৰেণী পোৱা লগে লগে সিহঁতে অংক কৰিব দিব। সিহঁতক ধৰ হৰণৰ অংক দিব, পুৰণৰ অংক দিব সিহঁতেটো বুজা পাই যাব। সময়ৰ স সময়তে কৰি যায় তেতিয়া হ'লে সিহঁতৰ কি হয়। এ ধৰ সৰ বা সিহঁতে মানে আগবাঢ়ি যোৱাৰ কাৰণে সিহঁতেৰ সহজ হৈ পৰিব।
হয়। হয়। নিশ্চয় ভাল লাগিল বহুত আপোনাৰ পৰা নজনা কথাবোৰ জানি। অ ভালে লাগিল আকৌ লগ পাম পিছত হয়। আজি আজি আহিছো ধন্যবাদ।